অ', কি খবৰ?
অ', কি কৰি আছা?
সেই আছো, আছো, আছো, এনেই বহি আছো, তুমি কি কৰি আছা?
এই মইয়ো তোমাৰ এনে আছো ৰ'বা, তোমাৰ কি কৰিবা আৰু বাকী পিছে কি খবৰ পাতি কোৱা
খবৰ পাতি আছো আৰু ভালে, ভালে, ভালে কুশলে আছো, তোমাৰ কোৱা।
অ', মোৰো ঠিকে আছে দিয়া, বাকী কি বুলি কয়, অ', তোমাৰ পিছে এই যিটো কলেজ চলেজ, কলেজ চলেজ বন্ধ ন' এতিয়া ত' কলেজ চলেজ, অ', মানে কেতিয়ালৈ খুলিব পিছে?
কলেজ তোমাৰ এনেই আগষ্টত খুলিব নেকি, আগষ্টত খুলিব বুলি কৈছে।
অ', পিছে, পিছে, এইবাৰ কি বুলি কয়, সেইটো কি আমাৰ অ', কলেজৰ যিটো আমাৰ অ', বাৰ্ষিক অধিৱেশন আছিল, তাতে তুমি অংশগ্ৰহণ কৰিছিলা নে কৰা নাই?
অ', কৰিছিলো, কলেজৰ তোমাৰ বাৰ্ষিক অধিবেশনত মই যিবোৰ খেল আছিলে তোমাৰ কাবাডী বা তোমাৰ ডিচকাচ থ্ৰত অংশগ্ৰহণ কৰিছিলো, আৰু টো ডিচকাছত থ্ৰত তোমাৰ মই প্ৰথম পুৰস্কাৰ মানে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলো।
অ', ভালেই দিয়া, বাকী কেনেকুৱা লাগিল পিছে অংশগ্ৰহণ কৰি তোমাৰ?
মোৰ বহুত ভাল লাগিল, আহ যিহেতু কলেজৰ জীৱনত তোমাৰ আমি পঢ়াতে ব্যস্ত হৈ থাকো আৰু জীৱনটো কেনেকে গঢ় দিব পাৰো তাৰ ওপৰতে ব্যস্ত থাকো, কিন্তু ই ব্যস্ততাৰ মাজত যেতিয়া মানে বাৰ্ষিক খেল ধেমালি হয়, তেতিয়া আমি ধৰা যিটো আমাৰ শাৰীৰিক দিশ সেইটোৰ মানে আহ যিখিনি শক্তি সেইখিনি প্ৰদৰ্শন কৰিবলৈ সক্ষম হওঁ আৰু ই মানে আমাক মনত এটা মানে সতেজ মানে তোমাৰ এ হেৰি দিয়ে, চিন্তাধাৰা দিয়ে আৰু খেলৰ কেইদিন মানে আমি বেছি উৎসাহেৰে থাকো, যে অ', কালি খেল আছে বা এনেকুৱা টাইপৰ। কিন্তু মানে সেই আৰু তোমাৰ আৰু মোৰ খালি মানে তোমাৰ এইবাৰ এই কাবাডী খেলতে অলপ মানে হাতত অলপ দুখ পালো ৰ'বা। সেই হাতত দুখ পালো আৰু ভৰিৰ নখত অলত দুখ পালো মানে। সেই তাৰ দুখ পোৱাৰ মানে তোমাৰ সেৰিটো এতিয়াও আছে মানে তোমাৰ মোৰ নখৰ মানে ভৰিৰ যোনটো নখ, মানে সেইটো মানে অলপ তাতে দুখ পাইছিলো ৰ'বা।
অ', হয় নেকি, ভালে দিয়া বাৰু মানে অংশগ্ৰহণ কৰিব লাগে এইবিলাক খেলত। কাৰণ জানাই তুমি মানে শাৰীৰিক যিটো খেলা ধূলা বা কলেজৰ যিটো অংশগ্ৰহণ কৰা কিমান ভাল আৰু নিজৰ কাৰণে লগতে কলেজতো তোমাৰ চিনাকি হৈ যায় আৰু এনেকে এনেকে মানে বহুত চিনাকি চিনাকি মানে খেলা ধূলা কৰিলে বাকী তোমাৰ মইও আগতে কলেজত তোমাৰ অংশগ্ৰহণ কৰিছিলো ৰবা এইবিলাক কাবাডী হওঁক বা তোমাৰ যিবিলাক খেল আছে সেইবিলাক খেলত মানে অংশগ্ৰহণ কৰি বহুত ভাল লাগে দিয়া কাৰণ তোমাৰ এই ধৰি লোৱা নতুন নতুন ধৰি লোৱা যিবিলাক আমাৰ ধৰি লোৱা বিপৰীত দলটোৰ বিপৰীত দলটোৰ লগত কাজিয়া, কাজিয়া মানে কি ধৰণৰ এ ধৰি লোৱা আমি জিকিম, আমি জিকিম, সেনেকুৱা ধৰণৰ আৰু বা ধৰি লোৱা যিটো আমাৰ উৎসাহ সেই উৎসাহটো মানে অত্যাধিক আছিল আৰু। বাকী তোমাৰ ক'বলৈ গলে বহু কথা থাকে দেচোন কলেজত, বাকী মই কলেজত ক্ৰিকেটো খেলিছিলো এইবাৰ, ক্ৰিকেট খেলোতে মানে আমি জিকিছিলোয়ে তোমাৰ, মানে অলপৰ কাৰণে আৰু মানে হাৰি গ'লো মানে আমাৰ যিবিলাক আমাৰ মানে বেটছমেন আছিলে, বেটছমেন কেইটাক ক'ব নোৱাৰিলে বাকী আমি বলিং যঠিকে কৰিছিলো আমি মানে উকেত লৈছিলো, বেছি কম ৰাণতো, মানে তিন অভাৰ আছিলতো, তিন অভাৰত মাত্ৰ তিৰিছ ৰানে দিছিলোঁ আমি মাত একদম মানে একদম আৰামচে আমি জিকিব পাৰিলো হয় যদি আমি অলপ বেটিং ভালদৰে কৰিলোঁ হয়। কিন্তু বাৰু কপালত নাছিলে একো নাই বাৰু, দুতিয় নেক্সট দুতীয়বাৰ আৰু ভালকে ট্ৰাই কৰিব লাগিব। কিন্তু পিছে বাকী যিবিলাক অ' মানে খেলা হয় বা বেডমিন্টন হওক বা তোমাৰ কেৰম হওক যিবিলাক তোমাৰ এই ইনডোৰ গেম বুলি কয় যে সেইবিলাক খেলা, মই বাৰু খেলা নাই, এইবাৰ তুমি খেলিছা নে খেলা নাই পিছে সেইবিলাক গেম কলেজত থাকোঁতে?
অ' মই ইনডৰ গেম বুলি ক'লে মই তোমাৰ কেৰমটো খেলিছিলো, তাতে মই মানে পুৰস্কাৰ পাবলৈ সক্ষ খন নহ'লো যদিও সেইটো খেলিছিলো আৰু তোমাৰ তাৰো প্ৰতি অ' তাৰোপৰি উপৰি মানে তোমাৰ এই উচাপ মাৰ এইবোৰো কৰিছিলে, পোলাপ মাৰা। আৰু তোমাৰ প্লাংক এইবোৰো কৰিছিলে, এইবোৰত তোমাৰ মই সাত মানে তোমাৰ আ, খেলিছিলোঁ এইবোৰ খেলো তাতে মই পুৰস্কাৰ হবলৈ সক্ষম নহ'লো, তাৰ লগতে পাঞ্জাও পাতিছিলে। পাঞ্জাতো মই পুৰস্কাৰ পাবলৈ তেনেকে সক্ষম নহলো কিন্তু মই ভাবোঁ আমি অ' পুৰস্কাৰ নাপালেও সকলো খেলতে অংশগ্ৰহণ কৰিব লাগে, যিহেতু সকলো খেলে আমাক তোমাৰ এ, আ বিভিন্ন ধৰণৰ জ্ঞান দিয়ে ন', আমি খেলৰ খেল এটা খেলিলে আমি তাৰ যিখিনি নিয়মাৱলী সেইখিনি, সেইখিনি গম পাওঁ। তাৰোপৰি এই খেল খেলিলে তোমাৰ যিহেতু পৰাই তুমি নতুন বন্ধুবৰ্গ হয়তো বহুতো নতুন নতুন মানে লগৰীয়াকো চিনি পাওঁ, নতুন নতুন মানে সতীৰ্থকো আমি ভালদৰে মানে জানিব পাৰোঁ তেওঁলোকৰ বিষয়েও, আৰু সেয়াই আৰু, আৰু খেলে মানে বন্ধুত্ব মানে বাৰ্ষিক কলেজৰ যিটো মানে বাৰ্ষিক খেল হয় ইয়ে মানে তোমাৰ বন্ধুত্বও মানে অলপ গঢ়লৈ উঠাই বুলি মই ভাবোঁ আৰু এইটো দিশতো মানে এই বহুত মানে সহায় কৰে।
হয় হয়, মানে কলেজৰ যিটো অভিজ্ঞতা আমি সেইটো যিমান পাৰোঁ ল'ব লাগে কাৰণ কলেজৰ অভিজ্ঞতা আৰে ল'লে আৰু তোমাৰ আমাৰ যিবিলাক আমাৰ আগৰ কথা আছে বা তোমাৰ যিবিলাক মানুহ চিনি পোৱা বা মানুহক জান জানি পোৱা সেইবিলাক কথা যেতিয়া তুমি জানিবা ন' সে বিলাক বহুত ভা মানে একদম মানে ভাল লগা বা তোমাৰ একদম নতুন নতুন লগবিলাক পাবা। নতুন নতুন যিবিলাক তুমি দেখিবলৈ পাবা ত' সেইবিলাক যেতিয়া তুমি অ' মানে অনুভৱ কৰিবা বা তুমি স্কুলৰ যিটো বস্তু বা স্কুলৰ স্কুলৰ অবিহনে আৰু বা তুমি যিটো স্কুলৰপৰা পাই আহিছা সেইটো তোমাৰ এতিয়া তোমাৰ কিহত পাবা এতিয়া কলেজত অলপ বেলেগ ধৰণে পাবা ত' সেইবিলাক যেতিয়া বস্তু তুমি নিজ নিজে অনুভৱ বা নিজে নিজৰ নতুন নতুন বস্তু শিকিবা তেতিয়া মানে নিজৰে ভাল লাগে দিয়াচোন। আৰু ম কি বুলি কয় আ, যিবিলাক তোমাৰ আমাৰ অ' স্কুলৰ স্মৃতি আছে ত' সেই স্কুলৰ স্মৃতিবিলাক তোমাৰ যিমানে তোমাৰ নহ'ক কিবা কলেজৰ তোমাৰ অ' কি বুলি কয় যিটো নতুন নতুন আৰু নতুন নতুন মানুহ লগ পোৱা বা নতুন নতুন যিবিলাক কথা বা নতুন নতুন কলেজততো বেলেগ হয় ন' স্কুলতকে। ত' সেইটো সেইটো যেতিয়া তুমি নতুনতকে শিকিবা বা নতুনকে যেতিয়া কলেজত আহিবা তেতিয়া কিন্তু বেছি বিশেষে এটা ভাল লাগে ন' কলেজত প্ৰথমাৰ আহিলে কিন্তু যে তিয়া দিনবোৰ যাই থাকে, কলেজতো তোমাৰ বেকাৰ লগাই তেতিয়া তোমাৰ স্কুলৰ দিনবিলাক ভাল লগা হয় আৰু যেতিয়া তুমি স্কুলত আছিলা তেতিয়া তোমাৰ অ' কলেজ কেতিয়া পাম কলেজ কেতিয়া পাম সেনেকে ভাবি আছিলা ত' সেইবিলাক বস্তু বহুত কথা আহে দিয়াচোন। ত' সেয়ে আৰু বাকী কোৱাচোন। পিছে অ' কি বুলি কয় তোমাৰ অ' কলেজৰ যিবিলাক জী দিন বা কলেজৰ যিটো জীৱন এতিয়া কেনে চলি আছে পিছে?
মোৰ এতিয়া কলেজৰ জীৱনটো বৰ্তমান ঠিকে চলি আছে কিন্তু তাৰে লগতে অলপ চিন্তাও এটাও মানে চিন্তা এটাও মানে সমানে চলি আছে যে মানে জীৱনটোত কি কৰিম তোমাৰ ধৰা কলেজ কলিজীয়া জীৱন শেষ কৰাৰ পিছত মানে আ-আয়ু উপাৰ্জন কৰিবলৈ মই বি মানে ব্যৱসায় পথ বাছি ল'ম নে মই চাকৰিয়ে চৰকাৰী চাকৰিয়ে কৰিম মানে সেইটোক লৈ মানে এটা চিন্তাও চলি আছে বৰ্তমান। বাৰু কিন্তু মানে সেয়াই আৰু তোমাৰ ধৰা বিদ্যালয়ৰ জীৱনত যিখিনি মানে আমি বিদ্যালয়ৰ জীৱনটো মই ভাবোঁ বেছি আমি উপভোগ কৰিব পাৰোঁ যিহেতু তাতে আমাৰ একো চিন্তা ধাৰা নাথাকে আমি ভালকে পঢ়িব লাগে, খাব লাগে আৰু শুব লাগে, আমাৰ সেই তিনটাই কাম থাকে তাৰ লগতে আমি খেলা ধূলা কৰিব লাগে। আৰু বন্ধু বৰ্গৰ সৈতে আমাৰ মানে দিনটোত হাঁহি ফূৰ্তি ধেমালি কৰোঁতেই যায় বিদ্যালয়ৰ দিনকেইটা, মই ভাবোঁ সেইকেইটা দিন মানে বেছি তি ভাল আছিলে, আজিও যদি সেইকেইটা দিনক মানে মনত কৰোঁ তাৰমানে স্মৃতি জীপাল হৈ উঠে মোৰ। আৰু কিন্তু এতিয়া কলেজৰ জীৱনটোত যদি মই কবলৈ যাওঁ, ইয়াত কলেজৰ জীৱনতো এনেকুৱা নহয় যে ইয়াতো মানে মনোৰঞ্জন নাই, কলেজৰ জীৱনতো নিশ্চয় মনোৰঞ্জন আছে যিহেতুু আমি কলো আৰু লগতে বাৰ খেল ধেমালিৰ কথাই কলো। কিন্তু কিন্তু ক'লে এইবোৰ মানে এটা মনোৰঞ্জনৰ পথ কিন্তু মই ভাবোঁ আ, এইবোৰে মানে মনটো সতেজ কৰে কিন্তু মই ভাবোঁ বিদ্যালয়ৰ সময়ত যেতিয়া আমাৰ বাৰ্ষিক খেল ধেমালি হৈছিল তাৰ যিটো উচ্চকত মানে আমাৰ উৎসাহ আছিলে, সেই উৎসাহটো মানে আমি ক মানে তোমাক ভাষাৰে মানে বুজাব নোৱাৰো, মানে সেইটো উৎসাই বেলেগ মানে। এতিয়া ধৰা আমি খেল ধেমালি কৰোঁ বা আমি পঢ়ো কলজীয়া জীৱনত যিখিনি কৰি আছোঁ কাম সেইখিনিৰ লগতে আমাৰ চিন্তাও থাকে দিয়াচোন যে হয় মই আৰু পঢ়িব লাগিব বা কিবা কৰিব লাগিব, ভালকে পঢ়িব লাগিব ভাল ভাল নম্বৰ আনিব লাগিব তেতিয়াহে মানে ভাল নম্বৰ আনিলে তেতিয়া ডিগ্ৰীটো ভাল হ'ব বা কিবা হ'ব। তেনেকুৱা টাইপৰ কিন্তু বিদ্যালয়ৰ জীৱনত সেনেকুৱা সেইটো নাথাকে, বিশেষকৈ আমাৰ তোমাৰ যেতিয়া পৰীক্ষা হয় তাৰ তাৰ লৈ কি অলপ চিন্তা হয়, বাকী তাৰ গোটেই দছ বাৰ বছৰ যি আমি কাল স্কুল অতিক্ৰম কৰোঁ, সেই সেই বাৰ বছৰ কালটো আমি একদম বহুত ভালদৰে মানে একো চিন্ত ধাৰা মানে নাথাকাকে আমি মানে তোমাৰ বহুত ভালদৰে কটাওঁ কিন্তু এতিয়া যদি কলেজৰ জীৱনৰ কথা কয় কলেজৰ জীৱত যি তিনি বছৰ বা চাৰি বছৰ থাকে এই চাৰি বছৰ তিনি বছৰ কিন্তু মনোৰঞ্জনটোত কৰাৰ লগতে কলেজৰ জীৱন মানে তোমাৰ উপভোগ কৰাৰ লগতে আমি নিজৰ জীৱনটো কিদৰে গঢ়লৈ তুলিব পাৰো সেইটো বৰ্তমানে বিশেষকে ধ্যান দিব লাগে কাৰণ কলেজ খতম হোৱাৰ পিছতে আমি হয়তো চাকৰিত যোগ যোগদান কৰিব লাগিব, চাকৰিৰ কাৰণে আমি ধ হয়তো বেলেগৰ যিমান যি যিসকলে লোকে চাকৰিত ধৰা আ, চাকৰিৰ কাৰণে খাটি আছে সেইসকলৰ লগত আমি মানে এটা কম্পিটিশন কৰিব লাগিব মানে, ত' সেইটয়ে আৰু ত' মই সেইকাৰণে ভাবোঁ ইয়াতে অলপ আ, মানে চিন্তা আছে দিয়া কলেজীয়া জীৱনত মানে হেৰিত কে বিদ্যালয় যী পে
হয় হয় একদম ঠিক কথা কৈছে আৰু বাকী পছে কি বুলি কয় আমাৰ যিটো জীৱন আৰু কলেজৰ জীৱন বা তমাৰ বিদ্যালয়ৰ জীৱন এইটো মানোৰ্থক্যতো বহুতে দো দিয়াচোন আৰু লগতেোমাৰ বিদ্যালয়ৰ য স্মৃতি বিলাক সেই স্মৃতি বিলাক অলপ বেলেগ ধৰণৰ আছিল আৰু তোমাৰ কলেজৰ স্মৃতি সেইবিলাকো অলপ বেলেগ ধৰণৰ হয় আৰু তোমাৰ লগৰি লগৰ বা লগৰ বন্ধু তোমাৰ বিদ্য়াল বেছি ভাল লাগে বা তোমাৰ আগৰ সৰুৰে পৰা যিব বিিলাক বন্ধু বৰ্গ আছে সেই বন্ধু বৰ্গ বিলাকে থাকি বহুত ভাল লাগে তো ত সেইবিলাক যেতিয়া তুমি বুজিবা বা সেইবিলাক যেতিয়া জানা হবা আৰু সেইবিলাকৰ কথা মানে যক দিনে জানি আহিলে বহুত ভাল লাগে দিয়া বাকী তোমাৰ কি বুলি কয় আমাৰ যিটো তোমাৰ কলেজৰ জীৱনৰ লগত বা তোমাৰ বিদ্ালয়ৰ জীৱনে আছে সেই বিদ্ালয়ৰ জীৱনটোো মানে যিটো সুন্দৰ এটা মানে মাদকতা বা যিটো এটা সুন্দৰ পৰিৱেশ সুন্দৰ পৰিৱেশতটো কেতিয়া ঘৰৈ উঠিব জানো নে যেতিয়া আমি সফলতা অৰ্জন কৰিব পাৰিম তেতিয়াই সুন্দৰ যিটো অ ঘটনা বা সুন্দৰ যিটো অ কাম বিলাক আৰু আমাৰ যিবিলাক দৈনন্দিন জীৱনৰ কাম সেই কাম বিলাক তেতিয়াই পূৰণ হব আৰু বাকী পছে অ মানে কি বুলি কয় এইটো আমাৰ যিটো অ কলেজ আৰু যিটো স্কুলৰ জৱন সেইটো মাজতো বহুত পাৰ্থক্্য আছে বাৰু ত তাৰ ভিতৰত আৰু এটা পাৰ্থক্য কবলৈ গ'লে আৰু মই মতে ভাবো আৰু মানে স্কুলৰ জীৱনে আাক বন্ধুত্ব গঢ়িবলৈ শিকায় আৰু তোমাৰ কলেজৰ জীৱনে আমাক বন্ধুত্ব এটা চিনিবলৈ শিকায় আৰু মই সেইটোোৱে বুলি কয় আৰু আজিৰ কথাখিনি আৰু সামৰণি মাৰিলো আৰু বাকী পিছে হ'ব দিয়া নহ'লে পিছলৈ আৰু কেতিয়াবা কথা পাতিম দিয়া নে কি কোৱা আৰু
তাকে তাকে আজি কথা পাতি বিৰাট ভাল লাগিল দিয়া বহুত দিনৰ মূৰত ফোন কৰিলো তাকে বোলো মই মানে তোমাক তুমি বন্ধ দিনকেইটা কেনেকে অতিক্ৰম কৰি আছা আৰু সেইকাৰণে জানি মানে ফোন কৰিলো আৰু তাকে ভাল লাগিল দিয়া বাকী তেন্তে ৰাখিছো আজিলৈ ইমান